কি কৰি আছ
এ এনেই বহি আছোঁ আও পাছফালে বাৰাণ্ডাতে চি চিৰিতে বহি আছোঁ খটখটিটোতে
অ' অ' অ' পাছফালে
এইকনত মানে অকমান ভাল নেটৱৰ্কটো পায়
অ' অ' ম অ ময়ো এই পাছফালে এই ৰৈ আছোঁ হেই এ হেৰি ওচৰৰ কাষৰ ঘৰৰ মানুহ এজন আছে বহি পেলাই কথা পাতি আছোঁ দুইটাই
অঁ অঁ। আমি পথাৰলে গৈছিলো পথাৰৰ পৰা আহিলো আহি পেলাই অকমান বিচনাত পৰিলো। তাৰপিছতে- মায়ে আকৌ খাবলে ক'লে কিবা এটা খাই লওঁ বুলি তাপিছতে খালো খাই পেলাই বোলো ফোনতে ফোন এটাকে- কও বুলো।
অ অ' এই ওচ- চ মানে হেৰি বোৱাৰী এজনীকে হেৰিএজনীকে ভাত কেইটামান খুৱাম খোৱামকে বহুত দিনপা- টুটোৱাই টুটোৱাই-
অঁ তই-
নিমিলে হে নিমিলে নিমিলে হে নিমিলে।
অঁ'
এতিয়া মানে মোৰ হেৰি পৰিছেগে আও জোখত বোলো আজি ভাত কেইটামান খাওঁ তাকে হেৰি- কৰি আছো যোগা কৰি আছো। তাপা সেই মই বোলো-
গৈছিলো তাৰপিছতে পথাৰত মাছ ইমান মাছ আছে সৰু সৰু খালি অ'ত ত'ত আৰু ইমানকে নাই আও দনি-
অঁ অঁ।
ঘূৰি ফুৰিছে দুটা মই এটা হেৰি ওৱান এটা পালো। অঁ ত হে-
অঁ এইবাৰ মাছবোৰ বেছি। অ মোৱা মাছটো পুখুৰীত দি দিবহি লাগিছিলে জীয়াই জীয়াই।
মই মোৱা এটা ধৰিলো বহুত পানী আছে তাৰ মাজতে। তাৰ পিছতে আকৌ আমাৰ খেতি কৰা মানুহ ঘৰ লৰাটোৱে এটা দনিকণা পালে মই মোৱা এটা পালো। এতিয়া আকৌ হেঁতৰ মাকে চাৰিটা নে পাঁচটা হেৰি ধৰি পেলাই দি থৈ গৈছিল। দৰিকনা। গঠীয়া তলীয়া- আছিলে সিহঁতেও সেই যি বিলাক শোঁ বুলি দি থৈ গৈছে। মই বোলো আপোনাৰ লগত মই কথা চথা নাপাতো। জগ সেইবুলি কৈ পেলাই পঠিয়াই আছো।
অঁ সেই কি উম- আমাৰ ইয়াত ধেৰ মাছ ওলাইছে কিন্তু এই মাছ আমি ধৰিবলৈ নাযাওঁ নহয় ৰাতি জুলুকিটো লৈ যায়। কোনোবা এটা সময়ত।
অঁ সেইটো অঁ।
উম' সেইটো খাওঁ আৰু দুটা এটাকে মোক তাকো এইকেইদিন মাছ ধৰিবলে শাক দিছো মো ইমান কিবা মাছবোৰ- গোন্ধ পাইছো মানে মাছ মাছ কেঁচা মাছ কেঁচা মাছ গোন্ধ পোৱা নিছিনা পাইছো বুলি কি নানিবাছ- উম' মানে এইকেইদিন মানে নিয়ে আছিলে একেৰাহে।
অ, সে মোৰ মাজতে কি ঠাই এখন এইখন ঠাই মচিছিলো নহয় গোবৰ দি মোচ- চাই নাই মই মাটিয়ে মুচিছিলো মাটি সৰহকে দি। মই- অকল গোবৰ নিছিনা গোন্ধ পাই থাকো নহয় এই পোৱালী গিতাক গোবৰতে মানে কেঁচু খোৱাই ললো। অকল গোবৰ গোবৰ ভিতৰতো গোন্ধ পাওঁ যতে ততে গোন্ধ পাওঁ। মায়ে কৈছে কি হৈছেনো? অকল গোবৰ গোবৰ গোন্ধ পাই থাকো।
মই সেইটোকেহে মোৰ মানে একদম মাছ যদি ময় বাছো নহয় বচাৰ পিছত আৰু মোৰ আৰু অকল কেঁচা মাছ কেঁচা মাছ গোন্ধ পাই থাকো মোক- খাবলে মন নাযায়।
অঁ'
আৰু একদম মানে বৰ বেয়া পাওঁ।
অঁ আকৌ গোন্ধটো যদি এনেই তাৰমানে হেৰিকে আহে নহয় তেতিয়া- তীব্ৰ নিচিনা লাগে হয় নহয় গোন্ধটো? বেছি বেছি তীব্ৰজেন গোন্ধটো।
এ হয়ে হ'বলা তেনেকুৱা। আৰু এই মানে এই কেইদিন কি? কঁঠাল খাই কিমান ভাল পাওঁ।
অঁ।
এতিয়া এদিন কঁঠাল খালো খাই লৈ মানে কঁঠালৰ হেৰিয়ে লাগিলে নে কি কঁঠালৰ ফটো ইমানেই ইহঁতে পকা মোৰ গ্ৰোপ এটা আছিলে দিলে মানে
উম
দি দি দি দি গোটেই সোপাই খাই আছো হ সেই কবিকে দিয়ে আৰম্ভ কৰিছোঁ আৰু ৰাই মানে খাই পেট চাৰি দিন মানলৈ মোৰ মানে একদম একোৱে কৰিব নোৱাৰিলো
কেতিয়াবা এনে ভাল লগা নিচিনা গুন্ধটো পকাহঁতক পকা কঁঠাল গুন্ধটো ভাল পাঁও যেনিবা কিন্তু বা কঁঠাল গোন্ধটো এ সেই ভাল গোন্ধটো কে ইমান তীব্ৰ কে তাৰমানে কেতিয়াবা পাই থকা হয় নহয় তেতিয়া মানে সেই গুণটো বেয়া লগা হ উম এই চাইনেছৰ কাৰণে এইটো সেই নেকি ঠিক নাই
হ'বও পাৰিব চাগে
ঘাম ভাবতো কেতিয়াবা বহুত বাঢ়ি যায়
উম উম সেইটো হয় চাগে মই এতিয়া হেৰি কঁঠাল আনি থৈছোঁ ঘৰলে নিবলৈ মাত তিওবাৰ দিনলে বোলো পকিবগে দেওবাৰলৈকে পকিবগে নে চাগে পকিব আৰু বুধবাৰলৈ
পকিব পকিব
দুটা লৈ যাম নহয় অইনটো নহ'লেও মই কঁঠালতকো গুটি জহত লৈছো
অ অ গুটি খাই ভাল লাগে বাৰু
উম গুটি কিটাকে খাব পাৰিব
উম
লৈ যাওঁ বোলোঁ
উম।
তাৰ পৰা হেৰি ভাত কেইটামান সিহতক খাবলে মাতিম বুলি ভাবিছোঁ তাকে যোগাৰ কৰি থৈছোঁ দিনতে
অ অ মই এতিয়া গাখীৰ কেইটা গাখী খালোঁ চেনিয়ে কেইটামান আৰু।
অ আমি পাচবেলা আজি নাখালোঁ আগবেলা মানে ইমান দেৰিকে খাইছোঁ।
অ।
পাছবেলা ভাতৰ চিন্তাই নকৰো হা।
অ আমাৰ ছোৱালীয়ে সেই স্কুলৰ পৰা তাই তাইলে পা থৈ দিয়া আছিলে। হলে তাই খালে তাৰপিছতে আমি এনে কিবা এটা বনাই কালিও কেনেকে পায়স বনাই মোক ক'লে পায়স বনাবি বুলি উ সেই। তোৰ গা এটা আৰু কি পায়স বনাবিহি আহি তাপা গাখীৰতে ভাত কেইটা মান দিহে খালো আৰু
বিষে শিখে।
উম তাৰপিছত আৰু দেৰি হ'লগে যে উম।
কি দি খায়।
অ বেছি বিষাই।
উম
আজি কঠীয়া অকণ ভালেই অলপ যোৱা মঙলা কঠীয়া যে তুলিব পাৰিছো ব এনেই তুলি ভালো লাগিছে বা কালি খিনি আকৌ বৰ বেয়া আছে। অ মিহি মিহি। আজি তিনিমুঠিক অ তিনিমুঠিকে আ কি কৰিছো আৰু
অঁ।
তেনেকুৱাকে হৈছে ভালেই কঠীয়া খিনি বা কায়লৈলেতো কাইলে খিনিতো অকমান সেৰেঙা সেৰেঙাও আকৌ হেৰি চুটি চুটি কাইলৈ মই বুছো মই বহি তোল এখন লৈহে যাব লাগিব, যাতে বহি পেলাই তুলিম। মই এনেকে তললে মূৰকৰি নোৱাৰো দেই মোৰ কঁকালটো। অ আৰু তাতে শকত মানুহ নহয় জানো, বোকাবোৰ বেছিকে সেই কৰি থাকিলে মানে তাৰমানে ইমান হেইত, মই কালি তোলোতা যে মই ভৰিতো সোমাই সোমাই গৈ থাকে ভৰিতো কঠিয়া মাৰিব সময়ত ভৰি ওলাইয়ে নাহে মানে। দুহেচোক দিলেহে ওলাই আহে তেনেকুৱা হৈছিলেগে গৈ। অ বোকাক ভৰিতো সোমাই সোমাই গৈ হেৰি গধুৰ যে মানুহজনী। সোমাই সোমাই গৈছে সেইকাৰণে ভৰিতো ভোককে ওলায়ে নাহে প্ৰথমবাৰ।
পয়সত্তৰ আশী কে পয়সত্তৰ কেজিমান আছ চাগে।
জানো একেইদিন মই সন্মুখত ওজন লাগি আছে। একদম এইবোৰ মঙহবোৰ যেন ওলমি ওলমি গৈছে নিচিনা লাগিছে আকৌ মোৰ যে খুব বোকা লাগে আকৌ সেই গাটো ব গধূৰে। আকৌ মেখেলা চেখেলা বোকা লাগি ওলমি অৱস্থা নাই।
কালি জুখিছিলো ৱেট। বৰ বেছি নহয় ষাঠি কেজি।
কিমান?
ষাঠি।
অ ষাঠি।
অ।
ষাঠিটো বাৰু জোখৰে আও। অ জোখৰে মানে বেছিয়ে বুলিয়ে কয় য জোখৰে বাৰু সেইটো ঠিকে আছে বাৰু।
এ ঠিকে নাই দেই মাইকী মানুহ প পঞ্চাশ পঞ্চল্লিশ এনেকুৱাইে থাকিব লাগে।
উম, তাকেহে মই বৰ সেই শকতে হেনো।
মাইকী মানুহ হেনো পঞ্চাছ পঁচপন্নৰ ভিতৰত পঞ্চল্লিছ পঞ্চাছ পঁচপন্নৰ ভিতৰত থাক কিলে নিৰোগী হৈ থাকে।
অ', এতিয়া মই যিবোৰ আগতে হেৰিত পিন্ধি থাকো কাপ কুৱাতাত থাকোতে ইয়াত হেৰিত, থাকোতে পিন্ধি আছিলো সেইবোৰ আজি মানে এনে জোখৰে হৈছে বাৰু খালি ইমান টাইট মানে, সোমাই আছে মানে ধুনীয়াকে। আৰু, নিকপ কুপিয়া হৈ আছে, আগতে ঢিলা ঢিলাকেহে পিন্ধো সেইবোৰ। সেই তেনেকোৱা মানে হাত চাতবোৰ, তাত টাইট টাইট মানে।
সেইটোকে বৰ হেৰি শকত হ'লে বৰ বেয়া অ' সচাকে।
উম', তই মাজতে আকৌ বেছিকে হৈছিলি শকত।
মই নাই হোৱা বাৰু দেই।
অ', এতিয়া জোখৰ হৈ আছ, মাজতে শকত হৈছিলি বেছিকে।
অ', তাকেইতো মাজতে বহুত হৈছিলো, যোৱাবাৰ তাৰ আগবাৰ সময়ত। বহুত চবেই কয় থাকে হে তই সি অ', সেই টাইমতে অ' এই তেনেকে বোলে বৰ নমিলো ব' কিন্তু ব্লাজৰ চাইজবোৰ একে আছে আকৌ।
অ', হাত চাত যে একে হৈ আছিলে চাগে।
উম', এ তেতিয়া নতুনকে শকত হোৱা যে, সেইকাৰণে বেছি শকত শকত দেখাইছিলে নেকি?
অ', আগতে আকৌ ক্ষীণ আছিলে যে।
উম', তাৰ পৰা একেটা জোখতে থকাৰ নিচিনাই মোৰ লাগি থাকে সেই হ'লো মানে কম ৱেটটো মই বেছি হলে বৰ ভয় লাগে, চৌত্ৰিশ কেজিৰ পৰা মানুহজনী যেতিয়া এতিয়া
উম', এতিয়া বাঢ়িছে আৰু ষাঠি হৈছেগে, সমানে আধা আৰু দুগুণ হৈছেগে।
মানে আধা বঢ়িলে উম।
অ'
এইটো জোখতে থাকিব লাগে আৰু।
অ', এইটো জোখতে এতিয়া থাক আৰু তাৰমানে তাতকে অকমান কমি লেওঁ আপত্তি নাই।
কাষৰ ঘৰ সৰুজনী বোৱাৰীয়ে
উম',
মোক সদায় নিব খো- খোজ কঢ়াবলৈ লাগে' একদম দৌৰাই দৌৰাই নিয়ে।
অ',
বল বল বল এতিয়াৰ পৰা ইমান শকত হলে নহ'ব। উম', আমি সন্ধিয়া লগা সন্ধিয়া লগা যাওঁ। হেই তাৰপৰা এতিয়া মোক
হেৰিলে গ'ল, গোটৰ পইছা দিবলে গ'ল।
অ', কাৰ গোটৰ?
নাই ইহঁত গোটৰ আমাৰ ভণ্টিৰ হতঁৰ সৰুজনী ঘৰ
অ', অ',
সৰু জনী গোটৰ তাত গ'ল যাওঁতে লিখি থৈ গৈছে, মই লিখি পেলাই মোক ফুটিয়াই থৈ গ'ল মই কি থৈ গ'ল, তাৰ পিছত হে পঢ়ি পেলাই অ' কথাটো সেইটো।
উম',
অ', অ' তাৰ আগত কবলৈ পাহৰিলে আকৌ।
অ', অ',
তাৰপিছতে তলে মোক কৰি কিবা এটা লিখিছে, কি লিখিছে মই চোৱাই নাই মায়ে ফটো মাৰি পেলাই দেখুৱাই পেলাই কৈ থই গ'ল, এনেকোৱা এনেকোৱা খুয়াই থই পেলে গুচি গ'ল, তাৰ পিছত পঢ়ি চাই পেলাইহে গম পাইছো যে অ' ক'ৰবাত গৈছে। মাও টেঙৰ আছে।
টেঙৰ উম',।
বুজি পাইছে আৰু কথাটো।
উম উম।
আইঔ গা ধুইছোঁ যিখন ধুবলৈ গা ধুললে মন নাযায় গা নুধোৱাকে তেনেকে আহি পেলাই মই চা ভা হৈ যোৱা হেতেন লাগিছিলে আৰু
এই টেপটোত কিমান আমনি লাগে আৰু সেই টেপটোতে বহি দিব লাগে আৰু।
অ এ বহুতদিন আকৌ এইবোৰ কৰাও নাই যে। কথা ক'ব লগা নাই এনেই মনতো যায় আৰু কৰিবলৈ কিন্তু ফূৰ্তিকে আছোঁ পথাৰত অহালৈকে কিন্তু হেৰি অকৌ কঁকালটোহে বেছিকে দিগদাৰি কৰিছে।
অ সেইটোৱে এ হেৰি উ প্ৰথম কেইদিন আমনি লাগিবই তাৰ পিছতহে আৰু আমনি লাগি পেলাই গা পাতলা হৈ পেলাই
নালাগে হেৰি আমাৰ ঘৰত হাল বোৱা কি খেতি কৰা ঘৰ কৈছে আকৌ কাইলৈ আমাৰ ঘৰত ৰুই দিবি বোলে। তেতিয়াতো ভাল লাগি যাব আও মই বুলো একো ভাল নালাগে কাইলৈ মোৰ এইখিনি তুলিবলৈ আছে
আকৌ মোৰ দুপৰ হৈ এইবোৰ কৰি থাকোতে মোৰ ঘৰৰ বোলো আৰু আধ্যা পৰিলে নহ'ব আৰু।
ঘৰ ৰুবলৈ হৈ হেৰি এজনী মাহী এজনী আছে আছিলে যে আহি আহিব নহয় সেইজনী
অ আহিব এতিয়া কোৱা হোৱাই নাই বাউ
অঁ আকৌ মামীজনীও আহিব নহয়
অ‌ অ
অ।
আহিব অ কৈছে খবৰ দিবলৈ একো নহয় আহিম আ এনেকে কৈ থব লাগিব সিহতৰ আগতি আজিয়ে। আক কাইলে মানলে আজি পৰা কাইলে মানে অ ফোন কৰি হলৌ অ ফোন কৰি হ'লেও মাক খ খবৰটো দিবলৈ ক'ব লাগিব এজনীকো সে তেনেকে কথাটো ক'ব লাগিব।
কাইলে আগবেলাতে কৈ থব লাগে তেতিয়া সেই তেতিয়া ভাল হ'ব মই যাম ময়ো যামেই।
অ অ সেইটোয়ে। হ'ব দে তেত
উম উম হব।
হ'ব দে উম।